কি কৰিছা?
হেল্ল', হেল্ল' অ শুনিছো।
অ অ, মই শুনি আছোঁ।
কি কৰিছা?
বহি আছো। তুমি?
মইও এনেহে আছিলোঁ।
অ। ভাত-পানী খালা? নাই নাই খামহে। তুমি?
অ মও খোৱা হোৱা নাই খাম আও।
অ'
বাকী খবৰ-খাতি কেনেকুৱা?
খবৰ-খাতি ভালে বাওঁ, তোমাৰ?
অঁ, আছোঁ হোঁ হোঁ।
ৰিলছ
মাজতে অলপমান বেমাৰ হ'ল আও।
অ' এই বতৰটো তোমাৰ হেৰি হৈছে যে, সলনি হৈছে যে। হৈছে আও চবৰে। উম।
তা পা ঘৰত বাকী ভাল?
ভাল-ভাল। বাকী বিয়া-ছিয়া খাবলে গৈছানে নাই?
হাঁ।
বিয়া-ছিয়া খাবলে গৈছানে নাই ক'বাত?
এই গৈছিলোঁ আমাৰ সেই ওচৰৰ বৰ্মা এজনী ছোৱালীজনীৰ বিয়া আছিলে বৰ বিয়া।
হোঁ।
তা পা হেৰি উম খাবলে গৈছিলোঁ। এ আজিকালি বিয়া বুলি ক'লে মানে সমাজত এটা উচ্ছৃংখলৰ পৰিৱেশ সৃষ্টি নহয় জানো? কিমান নানা ধৰণৰ মানুহে কাপ পোৰ পিন্ধে কিবাকিবি কৰে।
অঁ সেইটোৱে। আগতে বিয়াবোৰ তোমাৰ এনে সাধাৰণ নিয়মতহে পাতি থয়। আজিকালি তোমাৰ মানে ইমান জাক-জমকা পাতে।
অঁ আজি আগতে তোমাৰ কি একদম ধুনীয়াকে জাক-জমক মানে, আজিকালি মানে, আজিকালি জাক জমক কেনকা। মানুহে একদম পোৰা উম ধৰা, মুগা কাপ পোৰপা ধৰি একেবাৰে পাটলৈকে পিন্ধে কিন্তু
আজিকালি আকৌ তোমাৰ হেৰি নহয় জানো একদম মানে ভালবোৰ মানে ধৰা ভাল হেৰিকে নাযায়েই মানুহে। আগৰ দিনত মানুহ কেনেকুৱা সচৰাচৰ কাপোৰ পিন্ধি যায়।
উম। আজিকালি তোমাৰ মানে মেকআপো চাবাচোন কিমান কৰে। মানে হেৰি তোমাৰ বিয়া খাব যোৱা কইনাগোজনীকে বিয়াত জোনে খাবলে যায় সিহঁতৰহে কাপোৰ আৰু সেই মেকআপ চাবা।
অঁ সেইটোৱেই, তোমাৰ আগতে সেট টো একো হেৰিয়ে নাই, আজিকালি যে একদম মানে আও মানুহৰ কি ধুন পেচ টো বেছি হ'ল আজি।
বেছি আছে। আকৌ তোমাৰ আগতে তোমাৰ বাল্যবিবাহ আছিলে নহয় সৰুতে যে বিয়া পাতি দিয়ে।
অঁ সেইটোৱেটো আগতে সেইটোৱে আছিলে আজিকালিটো তোমাৰ ওঠৰ বছৰ ছোৱালীজনী বিশ বছৰ নহলে এতিয়াটো বাঢ়িলেই।
উম এতিয়াটো তোমাৰ আইনে বেলেগ হ'ল। আাইনে ব্যৱস্থা ল'ব যদি ওঠৰ বছৰ আগত বিয়া পতা হয়।
অঁ সেইটোৱেটো আৰু জেল হ'ব।
উম সেইবোৰ ক্ষেত্ৰত ভালে আছে বাও।
সেইটোৱে আৰু আজিকালি কি হ'ল মানে আজিকালি সমাজখন উচ্ছৃংখল পৰিৱেশ এটা হৈ গ'ল তোমাক ফাংচন এটাই পাতক বা বিয়া এখনেই হওঁক বা উম ধৰা নামঘৰত ভাল কিবা এটা পাতিলেও
উম উম সেইটোৱে।
এনে অঁ
আও কিন্তু বে
হা?
কিছু কিছু ক্ষেত্ৰত ভালো আছে বাও।
অহ।
এতিয়া ধৰা তুমি আগতেটো তোমাৰ সমাজত মহিলা সকলক ওলাবও নিদিয়ে, তোমাৰ বিদ্যালয়লে যাবলেও নিদিয়ে পঢ়িবও নিদিয়ে।
অঁ।
আজিকালিতো মহিলাই কিমান কি কৰিছে, চাকৰি কৰিছে, মহাকাশ পাইছেগে।
উম।
সেইয়াই তাৰপিছত আকৌ তোমাৰ আ আ আগতেতো তোমাৰ হেৰি খেতি কৰিবলে তোমাৰ নাঙল গৰু ব্যৱহাৰ কৰা হয়। শুনি আছা নে?
অ শুনি আছো।
অ আজিকালিতো তোমাৰ ট্ৰেক তৰ বা পাৱাৰ টিলাৰ সেইবোৰহে ব্যৱহাৰ কৰা হয়।
উম।
অ আগতে তোমাৰ চ চাবাচোন তোমাৰ দাঁতি কথাতটো বেছি আছিলে।
উম।
আজিকালি তোমাৰ নাই মানে জাতি ভেদটো আছে যদিও কৰ'বাত ক'বাত এতিয়া মানে ইমান এটা নাইকিয়া হৈ গ'ল আও।
সেইটোৱেইতো।
অহ।
আজিকালি সেইবিলাক একো নাইয়েই।
নাই নাই।
ভাত বাঢ়ে ভাত খাই আছে দেউতাহতে খাই আছে ভাত এতিয়া মই পিছত দিম গে ৰবা কৈ দিয়া মা ফনো চাৰ্জ নাই মা চাৰ্জত লগাই থৈছে হেল্ল'। হেল্ল', তাকেহে আজিকালি এইবিলাক নাইয়েই।
শুনিয়ে
অ।
সেই ন আগতকে মানে কিছু ক্ষেত্ৰত ভালো হৈছে কিছু ক্ষেত্ৰত বেয়াও হৈছে।
উম সেইটোৱেইটো।
উম আগতে তোমাৰ আকৌ হেৰি পথাৰৰ পৰা তোমাৰতো গৰু গাড়ীতহে তোমাৰ ধান চান আনে, আজিকালিটো গৰু গাড়ী দেখি
অ, উম। সেইটোৱেই। আজিকালি মানে তোমাৰ সমাজখন মানে আজিকালি উশৃংখল পৰিৱেশ হ'ল।
অ আৰু মানে ধনী মানুহ চাকৰি কৰিছে বুলি যে অ উপাই নাই চবে নিজক লৈ ব্যস্ত। ত নিজৰ মতটোতে মানে স্থিৰ হৈ থাকে আও।
অ।
সমাজত আগৰ নিচিনা তোমাৰ সহযোগিতাও নাই নহয়।
অ নাই নাই।
উম।
তাকে। মানে আজিকালিত তোমাৰ নামঘৰ এটালো মানুহে যিটো ভাৱ ভক্তিৰে যায় ন, আগতে সেই ভাৱ ভক্তি টো আজিকালি নাই মানে খুব কম। একদম মানে কিছু মানে তোমাৰ ৰঙীন কাপ তেতিয়াটো ধৰা নিয়মমতে বগা সাজে পিন্ধি যায় ন?
উম গামোচা চামোচা লৈ পিনে।
অ সেইটোয়েটো,
উম, কিন্তু আজিকালি তোমাৰ তোমাৰ লং পেন্ট পিন্ধিও মানে নামঘৰত সোমাই যোৱা দেখাই থোৱা দেখা যায় মানে। আকৌ তোমাৰ উ বিয়াত তোমাৰ আজিকালি দৰাই চাবাচোন পেণ্ট চাৰ্ট পিন্ধিয়ে থাকে আগতেটো তোমাৰ হেৰেহে চুৰিয়াহে পিন্ধি আহে। সেইয়াই